হেল্ল' অঁ শুনা পাইছা, অঁ এই কথা কথা পাতোঁতে কাটি গ'ল ন।
অহ।
ক'ত আছিলো ঘিৰ কথা পাতি
ঘি, হি হি
মানে মই যদি মানে ঘি খাও খোৱা বুলি ক'লে মানুহে ভাবে তুমি ঘি বাটাৰ খোৱা নেকি বোলে?
নহয় চেহেৰাটোত গম পাই আৰু মানুহে এইটোৱেটো আৰু ঘি খোৱা‌ চেহেৰা নেকি?
অঁ তাকে আৰু মানে ম মোৰ কেইটামান ফেচবুক ফ্ৰেন্ড আছিল হা এ সিহঁত মানে লৰাই আছিল মানে মোক কয়, বাইদেউ বুলি মাতে দেই। কয় অ' অ' বাইদেউ আছো চব বোলে মা মা মহিলাবিলাক বোলে ইমান শকত দুটা ল'ৰা ছোৱালীৰ পিছত আপুনি বোলে একদম ফিটেত হৈ আছে। কি খায় বোলে আপুনি? তাৰপিছত মই ক'লো একো নাখাওঁ চিম্পুল ভাতে খাওঁ ভাত দালি মানে একো ডাইট নকৰো আৰু বাকী দাইট কৰে নেকি মই কৈছো একো দাইট নকৰো ভাই চব খাওঁ। তই কি আপনাক টো নালাগে বোলে আপুনি যে ইমান ডাঙৰ ছোৱালীৰ মাক মানে, মই বোলো নালাগে মানে কি হব লাগে মানে কৈছে কি মানে শকত হব লাগে বহুত মানে আমাৰকো কম বয়সতে মানে ছোৱালীবিলাক কেনেকুৱা মানে বেলেগ চেহেৰা দেখি।
উম।
নাজানো আমাৰ ভগৱানে দিছে আমাৰ মানে গোটেই খানদানৰ মহিলা কেইজনী এনেকুৱাই।
সঁচাকে কিন্তু আপোনাৰ ইমান মনিষা দৰে ইমান গাভৰু ছোৱালীয়ে মায়াক থকাৰ দৰে মানে সেনেকুৱা নালাগ
অ', মোক মানে বিশ্বাস নকৰে মই যে এতিয়া ক'বাত যাওঁ কৈ আপোনাৰ ল'ৰা তাই মোক সেনেকে সুধে মই কওঁ নহয় ছোৱালীজনী আছে। ছোৱালীজনী কিমান ক্লাছত পঢ়ে মোক সোধে দেই অ', মই বোলো এ ছোৱালী এম এ পঢ়ি আছে সেই মিছা কথা কৈছে মই বোলো মিছা কিয় কম আকৌ, গ'লে ত গমেই পাবাম এম এ পঢ়িছে, নহয় আপুনি মি ডাঙৰ যে, নাই মই ঊন্নিছ বছৰত বিয়া হৈছো এ এতিয়াতো মোৰ বয়স হ'ল ন' মোৰ ফৰটি মোৰ হৈ গ'ল বোলো। সে এতিয়া মানে নাই হোৱাই এনেই কৈছে, এনে বয়স মই কোনোবা মাই বাকী মানুহ ছোৱালীয়ে বয়স বঢ়াই কয় নেকি কচোন। উম, চবে কমাবহে খোজে
ফৰ্তি তু নেকি আপোনাৰ বয়স?
অ', বৰ্তমান ফ'ৰ্তিটুত সোমালোৱে।
ইহ মিছা কথা কৈছে নেকি?
হ'ব মই হেন ডেট অফ বাৰ্থটো দেখাই দিম নেকি?
ফ'ৰ্তি টু।
অ'।
আমাৰ বাপা কৰে ছোন ফটি টো হোৱা নাই।
অ', তই নব নব কিমান সৰু তাক সি আমাৰ চনুৰ মোতকে সি দছ বছ ৰ বাৰ বছৰ মান সৰু নব।
সি এইটে হোৱা নাই। থাৰ্টি ফ'ৰ নে থাৰ্টি থ্ৰী অ', কিন্তু আমাৰ ইহঁতক ডাঙৰ, ডাঙৰ দেখ কি আপনাত কৰি
তেনেহলে কিয় নেদেখিব গোটেই ল'ৰা সৰু সৰু ল'ৰাবিলাক ইমান পেট তলা, এই ৰিংকু দেখা নাই কেনেকুৱা হৈছে।
টো
অ', এতিয়া চোৱা আমাৰ ম মহাকে-মহাকে কোনোবাই ক'ব নেকি যে এইটো ফিফটি মানে প্লাছ হব লাহেকে।
অ', মহাও ন মহাকো নক হয় কিন্তু।
কয় মানে কি মানে আমাৰ খোৱাটো মানে কি অলপ কম মানে ভাতটো মানে খাই কিন্তু বেছিকে নাখায় যে। বেছিকে খালে পেটটো উলাই যায় আৰু পেটটো ওলালে মানুহ কি হয় শকত দেখি।
এ নহয় ভাত আমাৰতো আমাৰো দেউতাকেতো ভাত কমকে খাই অকনমান ভাত খাই কিন্তু পেটটো ইমান বেছি, বাপৰে কিন্তু এইখিনি এই বেমাৰত পৰাৰ পৰা অলপ মানুহতো ক্ষীনাল হল পেটটোও সৰু হৈছে ৰ'ব আগতকে অলপ।
পেটটো কম হ'লে মানে ভাল দেখি। কি আৰু ধুনীয়া মানে ডেকা টাইপ হৈ থাকে। অ', মানে চৰ্বি এটা আহি গ'ল যে। মানুহে মানে, কৈ থাকে নহয়। পেটৰ চৰ্বি এবাৰ আহিলে নাযায় আৰু।
অ',
এ মোৰ লগৰ ছোৱালীক দেখিলে তহঁতে আচৰিত হবি যেনেকুৱা পেটুলি মানে ইমান বহল গাটো চাগে তিনি ফুট তোৰ দৰজাই দি নোসোমাব সিহঁত। তাৰপাছত মোক মানে দেখিলে এটা কথাই কয় ত' মই বোলো মই খিনৰ কাৰণে কিমান আপচোচ কৰোঁ তাৰপিছত সিহঁতে ক তুমি ইমান ভাল পাইছা তোমাৰ ফিগাৰটো বোলে আমাক দিয়া বোলে।
শকত কেইটাই ক্ষীণ কেইটা বি তাৰে আৰু ক্ষীণ কেইটা শকত কেইটা বিচাৰে।
অ, তাকে সিহ সেই মহিলা খিনি মানে কিয় কয় মানে মেখেলা চাদৰ পিন্ধিলে আমাৰ মানে বৰ অশান্তি আৰু আমাক বেয়া লাগে।
উম,
চবে জোকাই ঢোলটো টাইব লাগে বোলে কাবাক বোলে চাপ চাপৰ হ'লে বোলে একেবাৰে হেৰি টাইপ লাগে। উম, এ মানে মানুহ মানে মানে শান্তি নায়ে বোলো দিয়া আৰু শকতে সেয়ে কয় ক্ষীণে আমি কওঁ আৰু বেলেগ আমাক যদি অলপমান শকত হলো হয়
উম, হম।
তথাপি বেয়া নাপাওঁ একেবাৰে খিনো নহয় আমি ফিটেড আৰু আচলতে।
অ, চিলিম ফিগাৰ।
টেড কিন্তু ফিটেড হ'লেও মানে মোৰ টেনচন কি ছোৱালী ডাঙৰ হ'লে মোক ডাঙৰ দেখা পাব লাগে মোৰ মতে হ'ল সেইটো।
অ, সেইটো হয় কিন্তু।
এতিয়াটো তহঁতৰ ঠিক আছে, বাবুৰ এজ চাই তহঁত একদম পাৰফেক্ট।
উম।
কি বাবু লাহেকে ডাঙৰ হ'ব তহঁতৰো ধুনীয়া মানে মানে হেৰিটো মিলি যাব। উম। এতিয়া আমাৰ বাবু আৰু আজিকালি কি হৈছে জানা মানে মই যদি মানে অলপ এই টোপনি ক্ষতি হ'লে অলপ ছালবিলাক কোচ খাইনে নাই?
উম, উম।
মোৰ মতে কি সিটো সৰু হ'ল ন' মাইনাতকে বহুত। বেখিত। ইয়াৰ মতে মানে কি মাৰ মানে চাল তাল কোচ খাব নালাগে মই ডাঙৰ হোৱালে মানে মাক এনেকেই দেখিব লাগিব।
হম হম।
সি মানে আপত্তি মানে কেতিয়াবা যদি মই কয় এ এনেকে থাকিম আৰু এতিয়া মই বুঢ়া হৈছো নহয়। অ মানে কি ক'ব ক'ত বুঢ়া হৈছে। য়া বোলে উহ বা ইমান ডাঙৰ হ'ল তেতিয়া ডেকা আছিলা আৰু মই ডাঙৰ হোৱাই নাই চুলি পকিব কি গ'ল তোমাৰ।
ওহোঁ মাইনাক কৰি এই কি ওম বাবু কিমান বছৰ সৰু।
মোটামটি বাৰ বছৰ সৰু।
মাইনাতকৈ বাবু বাৰ বছৰ সৰু।
অঁ।
অহ মাইনাৰ কিমান হ'ল এতিয়া?
তেইশ বছৰ হ'ল সিয়াৰ মোটামুটি দহ পাৰ হ'ল। সেইকাৰ ভালে হ'ল।
অই নয়ন নিবিৰ ডাঙৰ নে ভাৰ্গৱ ডাঙৰ?
ভাৰ্গৱ ডাঙৰ, এক বছৰ ডাঙৰ। এক বছৰ নহয় বেছ ছিয়ে ডাঙৰ অলপ।
অ নয়ন নিবিৰৰ এতিয়াতো বা এঘাৰ বছৰৰ চলি আছে।
অহ তেনেহ'লে আমাৰ বাবুৰ বাৰ হৈছে অহ সিমানেই দেহ এক বছৰে ডাঙৰ।
অহ।
উম আৰু আ সি আকৌ ভাবচোন তহঁতৰ বাবু সিহঁতত কি কিমান সৰু কিন্তু দেখাত কাক ডাঙৰ দেখি
হা‌ হা
ডাঙৰ দেখি
অ আমাৰ এই দছ চলি আছে এতিয়া ছেপ্তেম্বৰ নৱেম্বৰ দহ বাৰ এঘাৰত ভৰি দিব আৰু
আহ সে অ তাৰ বাৰ্থডে আহি আছে
বাৰ্থডে দে আহি আছে
ছেপটেম্বৰ মাহত বাৰ্থডে ভাল দেই আমাৰ ইহঁতৰ বাৰ্থডে বিলাক ভাল নহয় ইমান এপ্ৰিলত সেই ধুমুহা বৰষুণৰ মাজত বাৰ্থডে আহে
উ ছেপ্তেম্বৰ উম ছেপ্তেম্বৰৰ পাঁচ তাৰিখ শিক্ষক দিৱস
অঁ
সেই দিনা হোৱা নাই অ এই এইবাৰ হেৰি হব এইবাৰ কৃষ্ণ জন্মাষ্টমী চাৰি তাৰিখে হব পাঁচ তাৰিখে আমাৰ বাৰ্থডে হব মানে অহা বছৰ চাগে একেদিনাই মিলি যাব
হয় নেকি
মানে বাৰ বছৰৰ বাৰ্থড বোলে একেলগে মানে মিলি যায়
হয় নেকি অ ভালেই দেখোন
এইবাৰ ৰবিবাৰ পৰ এইবাৰ বাৰতটো হব ৰবিবাৰ অহা বছৰ চাগে সোমবাৰ হ'ব মানে তাৰ জন্মৰ বাৰটোৱে পৰি যাব অহ
উম উম আমাৰ কিন্তু বাবু বা মাইনাৰ বাৰ্থডেত জন্ম বাৰ বেছিভাগ পৰে বাৰটো পৰে তাৰো সোমবাৰ পৰিছে এইবাৰো মাইনাৰো পৰে বাৰটো
উম
বাবো আমাৰ সোমবাৰ
উম
তহঁতেতো এতিয়া আৰু যি নহওক দেচোন বাবুক এটা লগ লাগে লাগিলে লাগিছিল
সেইটোতু হয় কিন্তু এতিয়া আজিকালি আৰু যি দিনকাল বেয়া
খৰচ
খৰচ এটা বাচ্ছাই পঢ়া ডাঙৰ কৰা আজিকালি বহুত তান
বহুত টান বহুত টান আমিয়ে গম পাইছো ন আমি বাৰ বছৰ পিছত সেই মানে হেৰিটো যেতিয়া পাইছো নহয় বহুত দিগদাৰ হৈছে আমাৰ
অ হয়ে সেনেকুৱা মইতো গমেই পোৱা নাছিলো তেতিয়া মই অহা যোৱা নাছিল না মাত তৰ ঘৰৰ লগত গমেই পোৱা নাই একদিন খনে বাইদেউক ক'লো এইটো কাৰ ল'ৰা কৈছে মলয় মাহীৰ মই বোলো হে মলয় মাহীৰ ল'ৰা
হেহ হেহ উম
সময় মই অকল মণীষা লগ পাইছো মই বাকীটো গম নাপাও।
অ', অ তাকে। কোনো গম পোৱা নাছিল সি থাক গোতে মানে মোৰ লাজো লাগিছিল বহুত ডাঙৰ হ'ল যে-
একো নহয় দিয়ক এতিয়াতো একে বায়েকৰ মানে উখ ওখ হ'ল দেখ
অবায়েকৰ মান হল এতিয়াতো আৰু দুদিনমান তাই সৰু দেখিব সি ডাঙৰ হৈ যাব ইত এতিয়া সিমান গম নাপ পাই কিন্তু মানুহে। কিন্তু আগতে গম পাইছিল আৰু যে, মানে কাৰ মোক মই কোলাত লৈ থাকোতে এদিন আমাৰ ওপৰৰ মানুহে সুধিছে সেইটো কাৰ ল'ৰা হয় মই বোলো মোৰে হয়।
ওপৰৰ মানুহো গম পোৱা নাছিল নেকি?
লুকাই-লুকাই থাক থাকিলোঁ না, গোটেই বছৰটো মই লু লুকাই থাকিলোঁ আনকি মেডিকেলৰ পৰা আহি ছয় মাহ মান লুকায়ে থাকিলোঁ।
অ',
মানে লুকাই নহয় মানে বাউণ্ডাৰী পৰা ওলোৱা নাই। যে আহা যাৱা নহ'লে এনেও আমাৰ পহাৰততো জানাই অপাৰেশ্যন হ'লে কোনে ওলাব আৰু, অপাৰেশ্যন হ'লেতো মানে তুমি ৰেষ্টটে
উম, সেইকাৰণে আহা মানুহে দে দেখা নাই যে সেইকাৰণে আৰু
মই এনে বেছি আহা যাৱা কৰি থাকোঁ মিটিং চিটিং গোটৰ। তেতিয়া টটেলি ৰেষ্ট দি দিলোঁ, ৰেষ্ট যিহেতু এতিয়া মানুহে ভাবিলে কাৰবা লৈ আহিছে মই বোলো মোৰে হয় দিয়ক।
সেইকাৰণে বিশ্বাস কৰা নাই আৰু মানুহে।
অ' এই যে সুমনৰ দেখা নাই সুমনৰ ছোৱালীজনী কিমান ডাঙৰ টুৱেল্ভ পালে নে টেন পালে।
অ' অ'।
তেতিয়াহে ছোৱালীজনী নিছে। উম' উম' উম' কি মৰম লাগে ন ছোৱালীটো।
উম' দুটা ছোৱালীয়ে ধুনীয়া কিন্তু সিহঁতৰ তৰ।
ডাঙৰটোতকে সৰুটো বেছি ধুনীয়া। কি মৰম লাগে মই নামঘৰত আহোঁতে। ফটো মাৰি থৈছোঁ, মানে একদম মানে কিউট দেই।
উম'।
বহুত ভাল লাগে। অ' আজি যে ষ্টেটাচত দেউতাৰ লগত ফটো দিছা, সেইটো সৰুতে তহতৰ বাবু আছিল নেকি? নেকি
নহয় সেইটো জ্যোতিকা বাইদেউহঁতৰ বাবুক লৈ থোৱা আছিল, মই এই আইত আমাৰ ইৰ ফটো লগাই কেনে সেনেকে বনাইছোঁ।
হয় নেকি অ' মানে দে বাবুক ল'ব নাপালে নে
নাপালেটো, আমাৰ দেউতাই লৈয়ে নাপালে। মোৰ দুই মাহ এনেকুৱা হওঁতে দেউতাৰে এক্সিডেণ্ট হৈছিল নহয়, সেইটো নয়ন নিবিৰ আছিল সিখিনিত। তাক গোচাই আমাৰ লগাই দিছো।
অ', ভাল লাগিছে কিন্তু।
অ', দিয়ক মই পিছতে ফোন কৰিম দিয়ক।
অ', দিয়া, দিয়া উম।